হেল্ল'!
অ কোৱা কি খবৰ তোমাৰ?
মোৰ ভালে। তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰি আছা তুমি?
মই অলপ আগত ব্ৰেকফাষ্ট কৰি, এতিয়া বহি আছোঁ। তুমি কি কৰি আছিলা?
ময়ো এনেই বহিয়ে আছো, একো কৰা নাই এতিয়া।
অঁহ। ঠিকে আছে।
উম বাৰু তোমাৰ, অ কোৱা?
হয়। পিছে তোমাৰ জীৱনত এনেকুৱা দিন আছে নেকি যিটো দিন তুমি কেতিয়াও পাহৰিব নোৱাৰা?
অ আছে মোৰ জীৱনত মোৰ যেতিয়া দশম শ্ৰেণীৰ ফলা- ফল উলাইছিলে সেই দিনটো মোৰ কাৰণে বহুত স্মৰণীয়া মই কেতিয়া পাহৰিব- নোৱাৰো।
হয় নেকি বহুত ভাল কথা। পিছে তোমাৰ কেনেকুৱা ধৰণৰ আহ। স্মৃতি আছে মানে কি? কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল? সেই সেই দিন। টো তোমাৰ অনুভূতি কেনেকুৱা আছিল?
মোৰ মানে সেই দিনটো মোৰ বহুত ভয়াৱহ আছিলে, ৰাতিটো মই মোৰ টো- টোপনি আহা নাছিলে। মোৰ মানে বহুত বেছি মানে মোৰ হে চিন্তা হৈ আছিলে যে মোৰ ফা- ফলাফলটো কেনেকুৱা আহিব?
হয় সেইটো দিনৰ। আগৰ দিনাখন আহ চবৰে একে ধৰণেৰে। অ চিন্তা হৈ থাকে তুমি ঠিকেই কৈছা পিছে ফলাফল ও- ৰোৱাৰ পিছত তোমাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল?
ফলাফল ওলোৱাৰ পিছত মোৰ প্ৰতিক্ৰিয়া বহুত বেছি ভাল আছিলে। মোৰ মোৰ ফলাফুলটো বহুত ভাল আছিলে মানে নাম্বাৰ মই বহুত বেছি ভাল পাইছিলো। মই যিমান ভাবিছিলো তাতকে মই বেছি নম্বাৰ পাইছিলো। সেইকাৰণে মোৰ বহুত বেছি ভাল আছিলে সেই দিনটো।
হয়। আহ সেই দিনটোত ফলাফলৰ পিছত তোমাৰ পিতৃ মৃৰ প্ৰতিক্ৰিয়- য়া কেনে কেনে ধৰণৰ আছিলে তেখেত। ফলাফল শুনাৰ পিছত, তোমাৰ মাক দেউতাকৰ। প্ৰতিক্ৰিয়া কেনেকুৱা আছিলে?
অ তেওঁলোকেও তেওঁলোকৰো মানে বহুত ভাল পাইছিলে। তেওঁলোক। ক বিশ্বাস আছিলে যে মোৰ ভালে হব সেইকাৰণে তেওঁলোকৰো বহুত বেছি ভাল লাগিছিল। লে।
হয় পিছে তুমি সেই দিনটোত কি কি কৰিলা ফলাফল। আহ পোৱাৰ পিছত।
অ মোৰ এ ফলাফল পোৱাৰ পিছত মোৰ বন্ধু বান্ধৱীসকলে ম- মোক শুভেচ্ছা জনাইছিলে আৰু মোৰ যোন পৰিয়ালৰ মানুহ। মানুহ বিলাকে মোক শুভেচ্ছা জনাইছিলে। সেইদিনা সৰুকে এটা আমাৰ ঘৰত আ। ভোজ খাইছিলো, আমি সকলোৱে যিহেতু পৰীক্ষা ভাল হৈছে। সেই সেই এইটোৱে।
বাহ বহুত ভাল কথা। তেনেকোৱা দিনত সঁচাকে আহ আমি বহুত আনন্দ ফূৰ্তি কৰোঁ। আৰু সেই দিনটো আমি সদায় মনত ৰাখো। আহ পিছে আহ
অ তুমি ঠিকেই কৈছা। তোমাৰ এনেকোৱা দিন আছে নেকি? যোনটো তুমি কেতিয়াও পাহৰিব নোৱাৰা।
হয় নিশ্চয় মোৰো তেনেকোৱা দিন আছে। আহ কিন্তু মই জানিব বিচাৰিম তোমাৰ সেই ফলাফল পোৱাৰ পিছত তুমি নিজকে কি কব বিচাৰিছিলা?
অ মই নিজকে এটোৱেই ক'ব বিচাৰিছিলো যে, যিকোনো সময়ত আমি বেছি ভয় খাব নালাগে আৰু নিজৰ ওপৰত বহুত বেছি বিশ্বাস ৰাখিব লাগে। নিজৰ আৰু আমি এ যিমান কষ্ট কৰো আমি তাৰ ফল পামেই। সেইটো সেইকাৰণে আমি সদায় কষ্ট কৰিব লাগে।
হয় নিশ্চয়কে তুমি ঠিকেই কৈছা আমি সদায় কষ্ট কৰিব লাগে ধৈৰ্য্য ৰাখিব লাগে আৰু আহ সফলতা ওপৰত আমি আশা ৰাখিব লাগে কিন্তু তাৰ আগতে আমি কষ্ট কৰিব লাগে তুমি ঠিকেই কৈছা হয় আ এতিয়া মই কব বিচাৰিম মোৰ তেনেকোৱা পাহৰিব নোৱাৰা দিনটো হৈছে মোৰ- আ- হায়াৰ ছেকেণ্ডৰী যেতিয়া মই ৰিজাল্ট দিব সেইদিনাখন ৰাতি মোৰ আহ বহুত টেনশন হৈ আছিল তাৰপিছত অ ৰিজাল্ট পোৱাৰ আগলৈকে মোৰ বহুত টেনচন হৈ আছিল কিন্তু ৰিজাল্ট পোৱাৰ পিছত মই সঁচাকে বৰ আনন্দিত হৈছিলো-
অ সেইদিনটো হয়ে তেনেকোৱা- সকলোৰে হয় যিহেতু আমি বহুত কষ্ট কৰো সেইটো আমাৰ আমাৰ আমাৰ এটা মানে সেনেকোৱা চিন্তা থাকে যে ভাল হব নে বেয়া হব ন- সেই দিনটো বহুত বেছি স্মৰণীয় আৰু কি কৰিছে ছিলা তুমি ফলাফল অহাৰ পিছত
হয় মই ফলাফল অহাৰ পিছত আহ প্ৰথমতে মই আমাৰ- পৰিয়ালৰ সদস্যক জনাইছিলো তেখেত- তে বৰ আনন্দ তেখেতসকলে বহুত আনন্দিত- হৈছিল মোৰ ফলাফলক লৈ যিটো মই ভবা নাছি- হয় যিটো যিটো মই ভবা নাছিলো- কিন্তু তাতকৈ বেছি ভাল হোৱাৰ কাৰণে চবেই মোক আশীৰ্বাদ কৰিছে- শুভেচ্ছা জনাইছে-
হেল্ল'-
হয়- হয় কোৱাচোন-
অ তুমি কি কৈ আছিলা-
হয় মই কৈছিলো মোৰ ফলাফল ঘোষণাৰ পিছত যে তিয়া মোৰ ৰিজাল্ট ওলালে তাৰপিছত মোক লগৰীয়াই- আহ শুভেচ্ছা জনাইছিল ফেমিলিৰ মানুহে বহুত আশীৰ্বাদ কৰিছিল শুভেচ্ছা জনাইছিল সেইটোও মোৰ বাবে বহুত স্মৰণীয় দিন হেল্ল' শুনিছানে
অ মই মানে অলপমান শুনা পোৱা নাই তুমি কি কৈছা ফলাফল অহাৰ পিছত তুমি তোমাৰ ঘৰৰ মানুহক জনাই
অ' হয় - হয়।
অ' স- সঁচাকে ঘৰৰ মানুহবিলাকেও বহুত বেছি সেইদিনা টেনচন কৰি থাকে ন'?
হয় - হয়, তুমি ঠিকেই কৈছা।
তাৰপিছত কি কৰিছিলা?
হয়, তাৰ পিছত আমি ঘৰতে সৰুকে ভোজ এটা ৰাখিছিলোঁ। আমি চবেই মিলি সেইদিনাখন আনন্দ ফূৰ্তিত কটাইছিলোঁ।
অ' সেই দিনটো সঁচাকেই বহুত স্মৰণীয়।
হয়, নিশ্চয়।
পিছে তুমি অ'- তোমাৰ জীৱনত আৰু - আৰু আছে নেকি এনেকুৱা দিন? তুমি যোনটো পাহৰিব নোৱাৰা।
হয়, নিশ্চয়কৈ। মোৰ তেনেকুৱা বহুতো দিন আছে, যিবোৰ আমি পাহৰিব নোৱাৰোঁ। এবাৰ আমি স্কুলৰ পৰা ফুৰিবলৈ ওলাই গৈছিলোঁ। শিক্ষক-শিক্ষয়িত্ৰীৰ লগত। সেই দিনটো মোৰ বাবে বহুত স্মৰণীয়।
অ' সেই দিনবোৰ বহুত স্মৰণীয় থাকে। আমি যেতিয়া লগৰ- লগ ব ন্ধুৰ লগত আৰু স্কুলৰ ফালে- ফালৰ পৰা আমি যেতিয়া যাওঁ, নহয় নে?
হয় - হয়, নিশ্চয়কে। আমি ৰাতিপুৱা বাছেৰে যাত্ৰা কৰিছিলোঁ আৰু যেতিয়ালৈকে আমি গন তব্য স্থান পোৱা নাছিলোঁ, আমি বাছত বহুত ফূৰ্তি কৰিছিলোঁ। আমাক শিক্ষক অ'- শিক্ষকে বহুতখিনি কথা কৈছিলে। তেনেকে আমি অ'- বাছত অ'- ফুৰ্তিৰে যাত্ৰা কৰিছিলোঁ।
অ'। আৰু কি - কি কৰিছিলা তুমি তাতে গৈ?
হয়, তাতে গৈ আমি অ'- বহুতখিনি অ' অ' যেনেকে অ' খেলা-ধুলা, তাতে বহুতো চুইমিংপুল আছে তাতে গা ধুব পাৰি। তাৰপিছত বহুতো যেনেকে অ'- ঝুলনাত তাৰপিছত আৰু বহুতো কিছুমান ৰেলগাড়ী আছে, তাতে উঠিব পাৰি। তো সেইবোৰত উঠি আমি বহুতো আনন্দ লাভ কৰিছিলোঁ। আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আমি অ'- ফুৰিছিলোঁ।
অ'। সেইদিনটো সচাঁকেই বহুত বেছি ভাল লগা। শুনি- শুনিয়ে মোৰ ভাল লাগিছ যে নহয়। আমাৰো স্কুলৰ পৰা যেতিয়া লৈ যায় অ'- লৈ গৈছিলে, তেতিয়া আমাৰো বহুত বেছি ভাল লাগিছিলে।
হয়।
বন্ধুৰ লগত অ'- কবাত ফুৰিবলৈ গ'লে, সেইটোৰ যোনটো আনন্দ সেইটো আমি কিন্তু এনে অকলে গ'লে বা পৰিয়ালৰ লগত নাপাওঁ। সেই দিনটো সঁচাকে পাহৰিব নোৱাৰি।
হয়, নিশ্চয়। সেই দিনটোত আমি সকলোৱে মিলি একেলগে ভোজ খাইছিলোঁ। সকলোৱে বন্ধুবৰ্ষৰ লগত আমি চবেই মিলি অ'- বহুতো অ' উৎসাহেৰে, আনন্দৰে সেই দিনটো কট টাইছিলোঁ। যিটো নেকি অ' আজিও আমাৰ বহুতো স্মৰণীয় হৈ আছে।
অ'। সঁচাকেই বহুত ভাল লগা। মোৰো অ' মোৰো জীৱনত আছে এনেকুৱা দিন। মই আৰু এইবিলাক মই পাহৰিব নোৱাৰো মই এবাৰ ফুৰিবলৈ গৈছিলো অ মোৰ মোৰ ঘৰৰ মানুহ পৰিয়ালৰ লগত সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ বাবে বহুত স্মৰণীয়।
হয় সেই দিনটোত তুমি অ কেনেকুৱা ধৰণৰ কাৰ্য কৰিছিলা যিবোৰ কথাত তুমি আজিও তোমাৰ মনলৈ আহি থাকে
অ সেই দিনটোত মই মানে আমাৰ পৰিয়ালৰ লগত গৈছিলো যিহেতু আ তেওঁলোকৰ লগত বহুত কথা বতৰা পাতিছিলো আৰু হাঁহি ধেমালি কৰিছিলো তাতে আৰু কৰিবলগীয়া বহুত আ ম আ ব অ কৰিবলগীয়া বহুত আছে মানে কাম চাম সেইবিলাকো কৰিছিলো ফটো উঠিছিলো আৰু খাইছিলো আৰু পৰিয়ালৰ লগত গলে চিন্তাটোও নাথাকে যিটো ঘৰৰ পৰিয়ালেই দিয়ে সেইটো বি আৰু ভাল হয় যায় সেই দিনটো সচাঁকে মোৰ কাৰণে বহুত মৰম লগা আৰু স্মৰণীয় মই কেতিয়াও পাহৰিব নোৱাৰো।
হয় নিশ্চয়কে তুমি এটা কথা কৈছা যে আমি পৰিয়ালৰ লগত গ'লে যিখিনি টকা পইচাৰ যিখিনি ব্যয় হয় সেইখিনি আমি নিজে ভাবিব না লাগে এটো এটা বহুত ভাল লগ কথা যিহেতু বৰ্তমান সময়ত আমাৰ তেনেকুৱা তেনেকে আমি ওলাই যাব সময় ওলাব নোৱাৰো। কেতিয়াবা কেতিয়াবা আমাৰ সময় হলেও আমি আহ বন্ধু বৰ্গৰ লগত ওলাই যাওঁ কিন্তু সেইটো সময়ত আমি নিজে পইচা খিনি খৰচ কৰিবলগীয়া হয়। যাৰ ফলত কিছুমান সুবিধা আছে কিছুমান কিছুমান অসুবিধাও আছে।
আহ যেনেকে আমি নিজে যেতিয়া খৰচ কৰো তেতিয়া আমাৰ পইচাৰ প্ৰতি অ আমি কেনেকে খৰচ কৰিব লাগে, কি কি কামত খৰচ কৰিব লাগে কিছুমান ধাৰণা আমি তাৰ পৰা পাব পাৰো।
হয়, তুমি ঠিকেই কৈছা। অ তুমি বহুত ঠিকে কৈছা মই একমত। আৰু তুমি তোমাৰ পৰিয়ালৰ লগত কৰবাত এনেকুৱা জেগাত গৈছিলা নেকি যোনটো তোমাৰ কাৰণে বহুত স্মৰণীয়?
হয় তুমি ঠিকেই কৈছা মই তেনেকে পৰিয়ালৰ লগত আ তেনে কে ওলাই গৈছিলো বহুতো জেগাত এ যাব লগা হয়। আহ যিবোৰ আমাৰ জীৱনত বহুত স্মৰণীয় হৈ থাকে, মইয়ো এবাৰ তেনেকে গৈছো। মোৰ মা দেউতাৰ লগত দাদা বাইদেউৰ লগত ওলাই গৈছিলো। সেই দিনটো সঁচাকে বৰ স্মৰণীয় আমি চবেই মিলি আনন্দ কৰোঁ। ফটো উঠো, ভোজ খাওঁ সঁচাকে স্মৰণীয়।
অ তুমি ঠিকেই কৈছা পৰিয় পৰিয়ালৰ লগত গলে যোনটো আন ন্দ সেইটো আমি এনে অকলে যদি যাওঁ সেইটো নাপাওঁ আৰু পৰিয়ালৰ লগত গ'লে সেই স্মৰণটো আমাৰ থাকি যায় ন।
হয় নিশ্চয় তুমি ঠিকেই কৈছা আমি পৰিয়াল পৰিয়ালৰ লগত ওলাই গলে সেইটো এটা আমাৰ আ